হেল্ল' কি কৰি আছা?
ফেচ ৱাচ কৰি আছো ৰ'বা।
অ' হেলথৰ বহুত ধ্যান ৰাখা ন তুমি।
অ'।
মইতো মৰ্ণিঙে কৰিলো ৰাতিপুৱা শুই উঠিয়ে কৰো মই।
অ' মই মানে কেতিয়াবা টাইম নহয় ন ৰাতিপুৱা দেৰিকে উঠা যায় তেতিয়া মই মানে এনে অলপ চলপ কৰি লও আৰু।
অ' মই পুৰা একম টাইমত উঠো তাৰ পিছতে ভালকে এক ঘন্ট এক্সারসাইজ কৰু। তাৰ
অ' একচুৱেলি মইয়ো কৰোঁ কিন্তু আজি লেট হৈ গ'ল ন তে সেইকাৰণে মানে নে এতিয়া কৰি লো মানে ৰাতিপুৱা উঠো আৰু এনেকে এক্সারসাইজ কৰো আৰু যেতিয়া মানে দেৰি হৈ যায় তো অলপ হ'লেও কৰি লওঁ।
উম এক্সাৰচাইজ একদম কৰিব লাগে তেতিয়াহে একদম শৰীৰতটো ভালে থাকে হেল্থৰ ইছু ইমান নহয়। বেমাৰ আজাৰ নহয় ব্ৰিডিঙৰ প্ৰব্লেমো নহয়। বহুত হেল্প কৰে আৰু।
অ' এক্সারসাইজ কৰিলে মানে কি হ'ল তোমাৰ একো বেমাৰে নহয়।
অ' একো বেমাৰী নহয় আৰু কিছুমান বেমাৰ এনেকা আছে এক্সাৰচাইজ কৰিলে মানে ভাল হৈ যায় একো ভক্তৰও যাব নালাগে তেনেকুৱা টাইপ যেনেকা পেতে পেটৰ বিষ থাকিলে পেটৰো বহুত এক্সাৰচাইজ আছে। সেইবিলাক কৰিব পাৰি আৰু পিৰিয়েডছৰো পেট বিশালে বহুত এক্সাৰচাইজ তেনেকে সেনেকা কৰিব পাৰি উম বেক পেন হ'লে কৰিব পাৰি চব কৰিব পাৰি মুঠতে উম। অ' সেইটোৰ কাৰণেও কৰিব পাৰি। মানে একো বেলেগ বস্তু অ' বেলেগ একো হেৰিয়ে কৰিব দৰকাৰ নাই ডক্তৰে যাব দৰকাৰ নায় কিছুমান আছে ঔষধ নাখালেও মানে হৈ যায় আৰু ব্যায়াম কৰিলে এক্সারসাইজ কৰিলে হম আৰু তুমি ডেইলি কৰা ন এক্সারসাইজ? অ' মইয়ো ডেইলি কৰো মৰ্ণিং কৰো আৰু এবাৰ ইভিনিং কৰো দুই টাইম কৰো।
অ' মই এক টাইমে কৰো মানে ভালকে প্ৰপাৰ কৰো তাৰপিছত আৰু বাকী টাইম
অ' আৰু উম ব্যায়াম কৰিলেও মানে মাইণ্ডটোও ফ্ৰেচ হৈ থাকে।
উম, উম অ' তুমি এটা ফ্ৰেচনেচ পোৱা অ'।
কৰে পজিটিভে পৰে চব উম আৰু সেইকাৰণে উ চবেই এক্সাৰচাইজ কৰিব লাগে আ আ সেইকাৰণে আৰু এইবিলাক কৰিলে ভিতৰুৱা যি যি অৰ্গেনছ আছে এইবিলাকো ভালে থাকে।
অ' অ' সেইকেইটা ভাল থাকে অ'। আৰু পানীও বেছি, আৰু এক্সাৰচাইজ কৰিলে তুমি পানীও বেছি খাব লাগে তেতিয়াও ভাল।
হাৰ্টৰো প্ৰব্লেম নহয়, সিবিলাকো চব ভালে থাক কে-এ।
তোমাৰ স্কিন কাৰণেও ভাল।
ৱেইট লোজো কৰিব পাৰি। সেইবিলাকতো মানে হেল্প কৰে আৰু বহুত কিছুমান এনেকুৱা বেমাৰ আছে না, ডায়বেটিছ, কিবা-কিবি গাখী বিিলাকৰো মানে অলপ হেৰিটো কমাই দিয়ে আৰু এইবলাকৰ পৰা বচাই।
অ'- অ'।
বহুত মানে ভাল ইম্পেক্ পৰে আৰু বডিটোত, হেল্থত।
অ'-অ'
উম ই উম ই অকল মানে ফিটনেচ নহয় মানে মেণ্টেলো, মানে চব বহুত। ভাল কৰে আৰু ডেভলপ কৰে।
উম তুমি কি ডায়ট ফ'ল' কৰা নে, এইবোৰ কৰা তে এক্সাৰচাইজ।
অ' মই এইটোও কৰো আৰু কেতিয়াবা এনেকা মানে হৈ যাও আৰু। এনেকে ফ্ৰুটছ কিবা-কিবি খাওঁ।
আহ্।
আৰু এইবিলাক কিন্তু বেলেগ এইবিলাক হেৰি নাখাও যেনেবে এ কি বুলি কয় এইটো? হুম? জাংক ফুড অ' জাংক ফুড এইবিলাক। নাখাওঁ মই। মই বাছ মানে হেল্থৰ বহুত ধ্যান ৰাখো আৰু সেইকাৰণে ঘৰৰ মানুহও কয় বা ইমানে ধ্যান ৰখা তই। সেইকাৰণে পুৰা ফিটনেচ ফিট থাকো ন আৰু ফিটনেছত এইবিলাক বহুত দৰকাৰ যাহা, তাহা বস্তু খাব নালাগে।
সেইটো হয়, মই কিন্তু বাহিৰত গ'লে ভোক লাগি যায় ন! তো মই অলপ চলপ খাই দিওঁ আৰু। মানে ভোক লাগিলে আৰু একো সে অ অম মইও সেনেকা কৰো যে যেতিয়া নো ও লাওতে না খাও আৰু সেনেকুৱা হৈ যায়, বাহিৰত নোওলালে নালাগে আৰু এ সেনেকুৱা।
উম আৰু এইবিলাকৰো য়োগাৰো বহুত হেৰি আছে না প্ৰাণায়াম আছে যোগাসন আছে
সুৰয় নমস।
সূৰয় নমস্কাৰ আছে। আৰু বহুত কিবা কিবি আছে সেইবিলাকো কৰো। সেইবিলাক কৰিলে বডি প'চাৰ বিলাকো ভাল হয় কিছুমানে মানে অ' ভালকে হেৰি কৰিব নোৱাৰে ন', বেগ বিলাক। ত' সেইবিলাকো ঠিক হৈ যায় আৰু।
অ'-অ'।
আৰু এনেকা এক্সাৰচাইজ কৰিলে মানে, এনেকা হয় একদম তুমি পুৰা য়ং হৈ থাকা না, তোমাক গমেই নাপাব তুমি যে ই তুমি তোমাৰ এইজ টো ইমান হৈ গৈছে। সেনেকুৱা টাইপ। তুমি যদি ধৰি লোৱা, উম, তুমি যদি ধৰি লোৱা ট্ৰেইন আ। থাৰ্টি এইজৰ হয়। কিন্তু তুমি এক্সাৰচাইজ কৰি আছা, পুৰা ফিটনেছত ধ্যান দি আছা, তুমাক এনেকা লাগিব ফিফ টুৱেন্টি ফাইভ, বা টুৱেন্টি ফাইভৰ তলত এনেকা লাগিব।
তুমি একজাম্পলে চাই লোৱা, শিল্পা ছেত্ৰী আছে, তাৰ পিছত সেই আছে।
বাপৰে, ইমান এইজ হৈছে। ফৰ্টি প্লাছ হৈছেই, কিন্তু এনেকা লাগে যে থাৰ্টি এনেকা টাইম লাগে নহ, পুৰা ইয়ং হৈ আছে এতিয়া, উম কেটৰিনা কেফু কৰে।
অহ মালাইকাওতো কৰে, তাইতো আৰু ইয়ং‌ হয়, অহ
বহুতে এনেকে কৰে, চেলিব্ৰিটি বিলাকো কৰে, কাৰণ কাৰণ সিহঁতেও মানে নিজৰ ফিটনেছত ধ্যান দিব লাগে। কিমান শ্বুটিং কৰি থাকে না? উম, আৰু কেমেৰাৰ আগত থাকিলেতো নিজকে ফিট ৰাখাটো একদম দৰ্জ জৰুৰী হয়। উম, তথাপিও আমি কেমেৰাৰ ওচৰত নাথাকোঁ, তথাপিও আমাৰ ৰিয়েল লাইফৰ কাৰণেও আমাৰ ইম্পৰ্টেণ্ট হয়, সেইকা
অ', আৰু ফিউচাৰৰ কাৰণেও ভাল মানে, তুমি যদি য়োগা
অ', আৰু, আৰু এ, হেৰি এক্সেচাইজ আৰু বা এইবিলাক ৰানিং চানিং কৰিলে ডাইৰেক্ট ৰাণিং চানিংঙো কৰিব নালাগে, অলপ এক্সেচাইজ কৰি ল'ব লাগে। মানে গাটো অলপ গৰম কৰি ল'ব লাগে আৰু ৱৰমাপ কৰি ল'ব লাগে কিছুমান আছে না, এনেই হেৰি কৰি দিয়ে দৌৰি দিয়ে তাৰপিছতে ইমান পেইন হয়, তাৰপিছতে ভৰিৰো ইনজুৰি হৈ যায়, ত' সেইবিলাক ষ্টেপ বাই ষ্টেপ কৰিব লাগে আৰু। আৰু এইবিলাক মানে যোনে য়গা কৰে বা যোনে হেল্থ তৰ বহুত হেৰি ন' ত' সিহঁতেহে পুৰা ষ্টেপ বাই ষ্টেপ কেনেকা কৰে, সিহঁতেহে জানে। নৰ্মেল মানুহ বিলাকেতো ক-দৌৰি দিব। বা ডাইৰেক্ট হেৰি কৰি দিব, কিন্তু সেইবিলাকৰো একদম প্ৰপাৰ নিয়ম আছে না?
অ'।
উম।
পুৰা সেহঁতে অ'।
উম, আৰু ব্যায়াম কৰিলে ভাল, ভাল খানাও খাব লাগে। আৰু পানীটো মেক্সিমাম খাবই লাগে বহুত।
কিছুমানে ৱেইট গেইনৰ কাৰণে কৰে, কিছু তুমি কেনে মানে কিহৰ কাৰণে
মোৰতো ৱেইট মোৰ ঠিকে আছে মোৰ গেইনো কৰিব নালাগে লুজো কৰিব নালাগে ম ন সেইটো মই ফিট ৰাখিব বিচাৰো ন কমাব বিচাৰো না বাঢ়াব বিচাৰো সেইটোৰ কাৰণে কাম কৰো মই মানে উম এ এই তোৰ কাৰণে এনেকাও নহয় যে মই কিবা খোৱা বস্তু এৰিব লাগে সেনেকাও নহয় মই চব খাওঁ কিন্তু মানে ঠিকে থাকে আৰু কেতিয়াবা এক দুই কম বেছি হৈ যায় সেইটোও পিছত মিলি যায় আৰু
অ
সেনেকাই কৰো আৰু উম আৰু মানে হেল্থটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ আজিকালি কিমান কি বেমাৰ আজাৰ হৈ থাকে না
আৰু আজিকালি বেমাৰো বহুত লাইছে তোমাৰ কিবা ভাইৰেছ ওলাইছে হেণ্ তেন ওলাইছে মানে বহুত বস্তু ওলাইছে তুমি শুনিব যোৱাত অ', শুনিব যোৱাত যে খালি বেমাৰ ওলাই আছে অকল সেইকাৰণে নিজৰ ফিটনেছ নিজৰ বডি সেই হেল্থ কাৰণে নিজে সে কৰিব লাগিব
অ', আৰু কিছুমান আছে না একদম পুৰা জিমত গুচি যায় কিন্তু সিহঁতে নাজানে যে তাতে ডাইৰেক্ট গৈ কিনে হেৰি কৰাও ভাল নহয় বডিৰ কাৰণে কাৰণ তাতেতো চব হেভি হেভি বস্তু থাকে ন বছ চব, চব বস্তু অ', অফাৰ হ ওৰম আপ কৰিব লাগে তাৰ পিছত হে হয়
নে মইও কিছুমান সেহত দেখিছো প্ৰথমতে ৱাৰ্ম আপে কৰাই তাৰ পিছত জিমহেতে মাৰে অ', আৰু য়োগাও সেই কৰিলে হেই
অ', ব্যায়ামত মানে এইবিলাক চব ইনভলভ হৈ থাকে খোজ কঢ়া আমি ভালকে খোজকাঢ়ো দৌৰা তাৰ পিছত চাইকেল চলোৱা চাইকেল চলালেও টা হেৰি হয় ব্যায়ামৰ নিচিনা কাৰণ তাতে ভৰিৰ এক্সাৰচাইজ হৈ আছে ন সেইটোৰ কাৰণে আৰু খেলা ধূলাতটোও এটা ব্যায়াম হেৰি হয় পাৰ্ট হয় কাৰণ খেলা ধূলা কৰিলেও মানে চব ঠিকে থাকে জাঁপ মাৰা দৌৰা আৰু নাচি থাকও আনকি হয় ন
অ', বডি পুৰা ফিটনেচ থাকে নাচি থাকিলেও মানে
অ', নাচি থাকিলে একদম পুৰা ফিট হৈ থাকিব পাৰি
নাচিব তুমি যদি যোৱা প্ৰেক্টিচ কৰা তাৰ আগত অলপ ৱ্ম আপ কৰে ৱ্ম আপ মানে ই কম্পলচাৰি
উম, আৰু তেতিয়াই মানে তেজ বিলাকো চলাচল হৈ থাকে ন এটা জোগাতে নাথাকে কাৰণ তেজটো চলাচল হলেহে আমি পুৰা ভালকে থাকিব পাৰিম
সে কৰে চ চাইক্লিং যে কৰে নে ফ্ল' কৰি
অ', এইবিলাক চব চাইটো উম তাৰপিছতে ভালক তো খানা খাবই লাগিব আৰু কিছুমানে বহুতে মানে হেৰি কৰে এইবিলাক নকৰে উ মানে উঠে দেৰিকে আৰু এইবিলাকো নকৰে সেনেকাতো বেয়া মানে বহুত বেমাৰ আজাৰো হয়
অ', আৰু যোনে নকৰে চোৱা যোন বেছি শকতবোৰ হৈ গ'ল চাপজ সিহঁতৰ কাৰণেও উম বহুত বেয়া খোজ কাঢ়িবলেওহ তা কষ্ট পায়
কষ্ট পাই আৰু অলপ খোজকাঢ়িলে মানে ভাগৰ লাগি য যে এনেকুৱাও হয় ত' টো কৰিবই লাগে তেতিয়া চব ভাল থাকে আৰু মেণ্টেলি ফিজিক ইমচনেলিও কিছুমান এনেকা থাকে না যে কথা বিলাক হেৰি কৰিব নোৱাৰি ত' সিহঁতে সিটোৰো এটা হেৰি পায় এনাৰ্জি পায় শক্তি পায় এইবিলাক আৰু পঢ়া শুনাতো মানে মন বহে এইবিলাক য়োগা কৰিলে মাইণ্ড টো ফ্ৰেছ কৰি ৰাখে না
অ',
ত এইটো কাৰণে দিয়া পিছে ঠিক আছে দিয়া অ ৰাখো বাই বাই